এও
হেল্ল'
কি কৰি আছা?
আছো ৰবা এনেই ভাত বনাই তুমি
মই শুই আছো
অ তোমাৰ তুমি ভাত বনোৱা নাই তুমি ঘৰত ভাত নবনোৱা নেকি
বনাও আজি ৰাতিপুৱা বনাইছিলো মই মানে কেতিয়াবাহে বনাও
অ আচ্ছা তোমালোকৰ আণ্টিটো ঘৰতে থাকে ন
উম
উম সেইকাৰণে তুমি মাজে মাজে বনাব পাৰা আমাৰ আকৌ মা নাথাকে ন
আচ্ছা
বেছিভাগ মানে নাথাকেই সেইকাৰণে মানে বনাব লগা হৈ যায় আৰু
সেইটোৱে
বাকী আৰু ভাত বনাব গৈ ছে নে যোৱা নাই
নাই যোৱা অলপমান দেৰিকে যাব
উম আজি কি খানা বনাব পিছে
কিবা মই গমেই পোৱা নাই মোৰ গমেই নাপাও বেছিকে
অ মানে তুমি আকৌ খামলৈ অ খাম চাবত গৈ কিনে গম পোৱা নেকি কি বনাইছে
অ
উম এনে তুমি কি খাই ভাল পোৱা মানে পাচলিৰ ভিতৰত চব্জিৰ ভিতৰত
চব খাই ভাল পাও মই মূলাটো ভাল নাপাও অকল
অ' আটচা তুমি তোমাৰ ভাল মানে চব খোৱা মানে। আকৌ মানে বাচিব লগা নহয় যে এইটো নাখাও মই সেইটো নাখাও মই।
উম, মই মূলাটোও কেতিয়াবা খোৱা যায় চব্জিৰ লগত একেলগে দিলি নে মই ভাজি দিলে ভাল নাপাওঁ।
অ', ঠিকে আছে খাব লাগে পিছে। মই নাখাই কিনে তোমাক ভাখন দি আছোঁ।
উম, তোমাৰ তো চববিলাক গৰুহে খায়।
অ' মোৰ মতে মোৰ মানে সেইকাৰণে মই এনে কও আৰু ন যে মই নাখাও বস্তু চব গলো খাই।
উম
এ মছলিতো মই বহুত মস্তু নাখাওৱেই ন মই অকল হিচাপ মতে ক'ব গলে মই অকল আলু খাও বাকী মোৰ সেনেকে একো কোৱা নাযায়।
আৰু ভাত খাই এই নাংমান চলি খাৱাৰ নিচিনা।
মানে নাজানো আৰু সেইটো কিয় বা হয় মানে কোনো দিনতো ভাত মই বেছিকে আজিলৈকে খাই পোৱাই নাই। অ মোৰ এনেকুৱা কোনোদিন মোৰ এ মোৰ এনেকুৱা কোনোদিনে হোৱাই নাই যে মই ভাত অভাৰ খাম। মানে নাজানো আৰু কিয় মোৰ মানে সেইখিনিদি ইনাফ হৈ যায় কেনেকে কেনেকে কি আৰু গম নাপ
আগতে চাগে চাওমিন -টাওমিন খাই থৈ দিয়া।
নাই নাই আগতে একো নাখালেও মোৰ অকল ভাত খিনিয়ে হ'ব মোৰ কাৰণে। ধৰি লোৱা আগত যদি মই আগত যদি মই দিনটো যদি মই ভোখে আছো তেওঁ মোৰ এনেকুৱা নহয় যে মই মানে জল মই মানে বহুত বেছিকে ভাত খাম সেটো মোৰ নহয়। এনে ভোখে নাই এনে দিনটো লঘোনে থাকা হিচাপত আমি বহুত ভাল খাব লাগে মোৰ সেইটো নহয় মই লাগিলে মই কিবা খাওঁ বা নাখাও কিবা খালেতো মই ৰাতি হওক দিনত হওঁক ভাতে নাখাও। আৰু মই যদি কিবা না খাওঁ তেতিয়াহ'লে সেইটোতো ভাতে নাখাওঁ। আৰু যদি মই কিবা কাৰণত নাখাওঁ তেতিয়াহ'লেতো তেতিয়া হ'লেও মই সেইখিনিয়ে ভাত খাম।
আট্চ্ছা।
মোৰ মানে ভাত খোৱা কোনো দিন বেছি নহয়েই।
পু়ৰি পুৰি আৰু ঘুগুনী
অ' পুৰি ঘুগুনীটো খাওঁ আগতে মানে আগতে বহুত পুৰি খাইছিলো মানে একদম ক'ব নালাগে আৰু মানে আগতে ৰুটিৰ পাগল বুলি ক'লেও মানে তেনেকে কৈছিল আৰু। এতিয়া আৰু সেইটো বস্তুটো কম গ'ল এতিয়া মানে পুৰি ঘোঁগুনিও বা পুৰি চব্জিও মানে সেনেকে খোৱা নাযায়। মানে বেয়া নাপাওঁ কিন্তু মানে আজিকালি মানে ইমান খাব নোৱাৰোঁ। আজিকালি ফাষ্ট ফুডো সিমান খোৱা নাযায় দিয়াচোন।
কিয় বা লাহে- লাহে মানে খোৱাৰ প্ৰতি ইণ্টাৰেষ্টটো কমি আহিছে আগতে মানে যেনেকুৱা আছিল আৰু এতিয়া সেনেকুৱা নহয় মানে।
হেল্ল',
হেল্ল',
শুনা পোৱা নাই নেকি?
আগতেতো বহুত, অ' পাই আছো দিয়া কোৱা।
অ', সেইটোয়ে আগতে মানে একদম খোৱাৰ একদম মানে চখীন আছিল একদম মানে বহুত খাম মানে কিন্তু এতিয়া মানে আৰু লাহে -লাহে মানে চববিলাক নোহোৱা গেল মানে। একো খাব ইচ্ছা নাযায়। হেল্ল',
এতিয়া পিছে কি বনাইছা?
এতিয়া আৰু কি নৰ্মেল দালি, ভাত, ভাজি। ৰাতি মানে আমাৰ ইমান হেভি খোৱা নাযায় কিবা অকমান সৰু কিবা অকমান নাইক এতিয়া সেইটো নৰ্মেল দালি, ভাত, ভাজি। ৰাতি মানে -ৰাতি মানে আমাৰ ঘৰত মানে কোনো হেনকে হেভি নাখায় মানে চবে মানে লাইট- লাইট কে খায়। ভাতটোতো এনেও কমেই খাওঁ দিয়াচোন বাকী ৰাতি মানে দেউতাও ভাত কমকে খাই মাও মানে ছুগাৰ পেচেণ্ট ন' তো মাওঁ মানে ভাত কমকে খায়।
উম, ঠিকে আছে -ঠিকে আছে।
উম, বাকীতো বাকী এইটো তুমি কি কি বনোৱা মানে কিবা কিবা বনাব জানানে?
বনাবতো জানো কিন্তু মোৰ ইচ্ছাহে নাযায় বনাব।
এটা সময়ত এনেকুৱা হৈয়ে দিয়া। আগতে মানে বহুত ইণ্টাৰেষ্টেত মই বনাম -মই বনাম- মই বনাম। আহে লাহে মানে যিমান ডাঙৰ হৈ গ'লো সিমানে মানে এলেহুৱা
এ মইয়ে এনেওঁ এলেহুৱা হৈ গৈছোঁ।
উম মাজে মাজে এনে মানে মইতো মানে মোৰ নিজৰ যিখিনি কাম মানে নিজৰ মানে কি ঘৰতেই দিয়াচোন কাম যিখিনি মানে মোৰ ভাগত পৰে আৰু সদায় এয়া ঘৰ চাফা কৰা ঘৰ চাৰু নিয়া, বিচনা সৰা, বিচনা পৰা এইবিলাক মানে এইখিনি মানে কৰো আৰু কিন্তু কেতিয়াবা মানে এইখিনি কৰিবও মানে এলেহুৱা হৈ যাওঁ মানে মানে মাজে- মাজে মানে এনেকুৱা হয় যে একো কৰিব মন নায একোই কৰিব নাযায় অকল শুই কিনে মোবাইল চাব মন যায়।
মোৰতো মনেই নাযায়।
কেতিয়াবা -কেতিয়াবা আকৌ এনেকুৱা হয় যে মানে ঘৰৰ চব কাম কৰিম। কেতিয়াবা মানে -মানে কেতিয়াবা মানে একদম মানে কাম কৰি মানে একদম শেষ কৰি দিম মানে এনেকুৱা হয় নে গোটেই কাম কৰিম মানে এনেকুৱা।
উম মই কেতিয়াবা মন যায় বেছিভাগ মন নাযায়ে
উম একেই দিয়া চবৰে চব একেই হো হি কোনো মেলেগ বুলি ক'ব নোৱাৰিয়ে
সেইটোয়েতো মোৰ কিমান টোপনি লাগি আছে কিয় বা নাজানো
উম হু নাই মই এতিয়া শুব টাইম হোৱা নাই ৰবা সেকাণে টোপনি লগা নাই তেতিয়া শুব টাইম হ'ব মানে যি হে একদম টো পনি লাগিব। এনেও মই মানে ৰাতি বেচিলৈকে নাথাকোৱে দিয়াচোন কিন্তু তথাপিতো মোৰ মোৰ মানে টোপনি বহুত বেছি মই ৰাতি ইমান নুশু মানে মই যেতিয়া তেতিয়া নুশু কিন্তু মানে মই যি টাইমত শু মানে মো মানে বহুত টোপনি
উম মইতো যেতিয়া তেতিয়া টোপনি আহি যায় মই এতিয়া শুই আছো ন মই এতিয়া যদি মোইলটো থৈ দিও মই এতিয়া টোপনি আহি যাব
নাই মোৰ সেইটো নহয় মোৰ মানে
নাছিলি এতিয়া মোৰ সেনেকোৱা হৈছে।
উম মোৰ মানে মোৰ যেতিয়া তিতিয়া টোপনি নাহে মানে কিন্তু কেতিয়াবা মানে কিন্তু কেতিয়াবা আৰু হঠাৎ মানে একো সময় নাই একো হেৰি নাই কেতিয়াবা হ হঠাৎ টোপনি লাগি যায় ধৰি ল শুই উঠিছো মাত্ৰ বাৰটা মান বাজি বাজিব আৰু এনেতো মই দছটালৈকে নুঠুৱে দিয়া চোন দহটাত উঠিলো উঠি পিনি মানে মুখ চুখ ধুই চাহ তাহ খাই আনে মানে কাম চামখিনি কৰি লৈ গা চা ধুই পেলাই মানে আকৌ মানে এনেকুৱা টোপনি লাগে নহয় সেইখিনি মান সময়ত যদি শু ন একদম একদম মজা টোপনি আহে আৰু ক'বই নালাগে
উ মই শুইয়ে দিও সেইকাৰণে টোপনি লাগিলে
আমাৰ আকৌ সেইটো কৰিব নোৱাৰো যে টোপনি লাগিলে মানে শুব নোৱাৰো যে একদম মানে মাটি মাটি অৱস্থা বেয়া কৰি দিব সেইকাৰণে টোপনি টো কন্ট্ৰুল কৰি উঠ সেই কিনে কাম চাম কৰি এনে ভাত পানী খাই মেলি পেলাই একেলগত শু মানে তাৰ পিছত আৰু গধুলি লেকে শুই থাকো তেতিয়া আৰু একো ডিষ্টাৰ্ব নিদিয়ে মানে।
আচ্ছা
বাকী আজি দিনত তুমি কি বনাইছিলা?
আজি কোমোৰা ভাজি দালি আৰু ভাত আৰু কণী ভাজি
অঁ তই মে
এ মই নোৱাৰো পাই মই চিম্পুল বনাই থৈ দিওঁ।
একেই দিয়া মোৰ মই ভাত বনালে ময়ো চিম্পলে বনাই থৈ দিওঁ। মাই হে মাই মানে জানে মানে মই যে ভাত বনালে মানে চিম্পল কিবা বনাই থৈ দিম - সেইকাৰণে মানে মাই মানে ফোন কৰিলে - কয় তই অমুক অমুকটো বনানি জানেই মই মই এলেহুৱা মই চিম্পুল কিবা এটা বনাই চিম কলে কিবা এটা বনাই থৈ দিও
সেইটো হয় কিন্তু
সেইকাৰণে সেইকাৰণে মানে মায়ে মানে ফোন কৰি এনে কয় মানে যে তই এইটো এইটো বনাবি মানে এনেকে ফোন কৰি মানে কৈ দিয়ে আৰু। মাইয়ে ফোন কৰি ক'লেতো আৰু সেইটো বনাবই লাগিব দিয়াচোন।
সেইটো হয়।
সেইকাৰণে সেইটোৱে বনাই থৈ দিও।
ঠিকে আছে এনেও মোৰ - অ মইম মাল ফুৰি থঠ পাইছে মগাল ফু থাকই ভাল।
উম, এনে আৰু বাকী গধূলি সময়ত- খাবৰ কাৰণে কি কি বনাব জানা আৰু মানে চাইনিজ ডিছবিলাকৰ ভিতৰত আৰু?
চাওমিনটো জানো, ম'ম'টো জানো।
উম।
এনেকুৱাই অলপ চলপ ইমান ন আৰু, অ ধৰি লোৱা চিলি চিকেনটো অলপমান জানো, ইমান নাজানো ভালকে মানে অলপ চলপ জানো।
উম হুম হ।
সেই আৰু পাঁছতাবিলাক জানো, এইবিলাক পাঁছতা চাচতা জানো।
সিখিনিয়ে দিয়াচোন সিখিনিয়ে লাগে, ইভিনিং টাইমত খাবৰ কাৰণে তাত কেনো বেছিকে আৰু কি লাগে। আৰু মেগীটোতো থাকিবই।
অ সেইটোতো দুই মিনিটৰ বস্তু পাঁচ মিনিটত হ মোৰ।
দুই মিনিটৰ বস্তু পাচ মিনিটত হয়।
উম।
একেই নিয়াই এ অ অ নিয়া।
উম।